হেল্ল
অ, বিচাল
অ, প্ৰিয়ম কি খবৰ?
খবৰটো ভালে ৰ'বা। এই এতিয়া কথা পাতি আছিলো চোন কাল ক কলটো কাটে হৈ গল।
আ এইটোৱে, কি কৰিছিলা তুমি?
মই এতিয়া তোমাৰ চা কি কৈছিলো মানে, কি কোনটো টপিকত কথা পাতি আছিলো বা আমি?
এই এয়াৰটেল চিম।
অ, আচ্ছা। এই যে তৰ চিম-তিম বিলাকে সেই বিলাকে আৰু মানে বৰ্তমান আমাৰ চাব গ'লে কিমান প্ৰাইচ আৰু চিম-তিমৰ বিলাক দেখাই পাইছে কিমান হাই কৰি দিছে। তোমাৰ প্ৰাইচটো কিমান বঢ়াই দিছে, কিমান সেই কৰি দিলেচোন চিম-টিম বিলাকৰ।
সেইটোয়ে ত তুমি ক্ৰিকেটৰ কথা কৈছিলা ক্ৰিকেট।
অ ক্ৰিকেট চিকেট পিছে
নাই আজিকালি কোনো নোলাইচোন খেলিব। মানে আৰু তোমাৰ আমাৰ এইখিনি খেলাৰ জোগাই নাই ন খানা পৰা ফিল্ডখনে আছিল, এতিয়া সেইখনো নিদিয়ে যাব। সিহঁতো বন্ধ কৰি দিছে বোৰা, নাই গেট তালা মাৰি থয়। আৰু তোমাৰ যদি খোলা থাকে, তুমি যোৱা তাতে মানে যিকেইটা মানে গাৰ্ড থাকে, পুলিচ থাকে সেইটাই সোধে আৰু কিয় আহিছা?
কত আচি, মই খানাপাৰাৰৰে ভিতৰ ভিতৰ যদি আমি কোৱা এনে ৰানিং কৰিব লাগে কিবা কৰ মানে খোজ কাঢ়িব লাগে তেতিয়া যাব নেকি?
কোনখিনি জাগাত ফিল্ডত নাই পি এছ চি?
ৰাস্তাটোত নহয়।
ফিল্ডৰ ভিতৰে ৰাণিং নাই যাব নেদৰে কেতিয়াবা আহে দি তোমাক।
কিয় আগতেছোজন দিছিল আজিকালি কিয় নিদিয়ে মানে?
আজিকালি তাতে তোমাৰ ফাংচনবোৰ হৈ সেইকাৰণে মিটিং বৰ্ড হৈ থাকে সেইকাৰনে বন্ধ কৰি দিছে তাতে যোৱা। এইখন মানে এতিয়া পাব্লিকৰ কাৰণে নহয় আৰু।
আচ্ছা মানে আও। এইটো একচলি একচলি এক চাইডে ভেটেনেল ফিল্ড আছিল সেই একচলি ভেটেনেৰি কলেজৰ কাৰণে হয়।
অ সেইটোয়ে, লাগিছিল আগতেতো মানে এনি টাইম অপেন আছিল। জলা হ'ল মই আগত তাতে চাইকেল চলালো কিমান ক্ৰিকেট খেলিলো, ফুটবল খেলিলো। আমিচোন দাতে একবাৰ ক্ৰিকেট খেলছিলো মনত নাই।
উম খেলিছিলো মনত আছে।
অ আৰু এইখন ইখন ফিল্ডতো খেলিছিলো ৰবা আমিয়া বিবে তাৰ বিশফালৰ ফিলখন আহ।
কালি সেইয়ে আৰু কালি ৰাতি যে আমি গোটেই ততে ৰোল চল খালো যে অ।
অ, এ ৰোলটো নকবা ৰে। পেট বেয়া হৈ গৈছে মোৰ। তে কি দিছিল তাৰ
আচ্ছা, মোৰ বাৰু হোৱা নাই তোমাৰ চাগে শুট কৰা নাই বস্তুটো তোমাৰ লগত। অমিতৰ অমিতৰ বন্ধু অমিতৰো বন্ধু বুলিছে নেকি?
অহ অমিতৰো গণ্ডগোল অহ।
আচ্ছা। নাজানো দিয়া কি হবা তোমাক শুট কৰা নাই চাগে তোমালোকক? এ এ ইমান তোমালোকে ম চৰ ৰাতি বস্তু নাখাও নহয় তোমালোকে আৰু ইপিনে জিম তিম যোৱাৰ দায়ি -দায়িত্ব মেইন চিন কৰি ৰাখা না তোমালোকে, চ' অকমান ই ইটো অকমান হেভি যে নো অকণমান বেছি মিলাই বস্তু সস্তো মানে ফুড কালা কালাৰ অকমান বেছিকে মিলাই, তুমি হাত খ তুমি চুই যা হাত হাত খন খাবা হাত খন চাবচোন। ৰঙা ৰঙ হৈ থাকিব এনেকা
আহ গম পাইছো।
কোনোবাকে অ সেইটোৱেতো এইবিলাকে মিলাই ফুটবালৰ মিলাই। বাকে এনে প্ৰাইজ হিচাপত ৰোলটো ঠিকে আছে নে তোমাৰ হিচাপত?
ৰাইজ হিচাপত খাব পাৰি কিন্তু তুমি যেনেকে কৈছিলা এটা খালে পেট ভৰি যায়। মানে এটা আৰু এটা আধা হাব লাগিব আৰু বেছি ভোক লাগিলি থাকিলে দুটা খাব লাগিব তেতিয়া পুৰা পেট ভৰি
উম, অ আৰু অকমান স্বাস্থ্য সৰু কৰিছে।
উম মানে তোমাৰ ৰলটো দীঘল আছে খালি ৰুটিটো পাতলা আৰু সে
অ, আগতে তোমাৰ মতা আছিল হা। মানে যিটো বস্তুটো আছিল মতা আছিল। সেই মতাটো এতিয়া কমাই দিছে আৰু বুজি পালা আৰু ৰীয়েলটো অকমান আগতছে মানে এতিয়া দীঘল আছিল। হা তুম তুমি যে কালি হাতেৰে চেক কৰিলা, তোমাৰ হাতত সমানেই আছিল হা। মান এতিয়া অকমান সৰু দিছে তাতে, এ গেছৰ মানে প্ৰাইচ ইনক্ৰিজ হোৱাৰ কাৰণে চাগে।
হব পাৰে দে।
প্ৰাইচটো বঢ়োৱা নাই না তাঁহাতে সেইকাৰণে ৰ'লটো কুৱান্তিটিটো অকমান হেৰি কৰিছে সৰু কৰিছে।
এনে কি তোমাৰ ৰ'ল ৰ'লটোৱে সেনেকুৱা ডাঙৰ দিয়ে নে চাওমিন ফ্ৰাইদৰাইচ এইবোৰ
চব বেছি দিয়েৰে তাতে তুমি, ফ্ৰাইদেৰাইচ তোমাক বেছিকে দিব। সেই খালে বেছিকে দিব, মানে তাত ৰ'লটো বেছি ডিমাণ্ড মানে আৰু।
ফ্ৰাইড ৰাইচ কিমান লয়?
তোমাৰ চিকেনটো এইটি লৈছে, বাট তুমি অহ চিক্স মানত যিমানটোমান দেইট আছে ত' বহুত দিয়ে আৰু হতডগ না কি দিয়ে যে সেইগিলাও দি দিয়ে।
সেইবোৰো পাই।
অ', সেইবিলাকো পাই, মানে মানে ফ্ৰাইডৰাইচৰ ওপৰত দি দিয়ে মানে। অ', এতিয়া নাজানো মই এবাৰ খাইছিলো মোক দিছিল।
উম, তোমাৰ আকৌ নেটৱৰ্কটো অলপ বেয়া হৈ আছে।
কাবাই হা?
তোমাৰ ফালে নেটৱৰ্কটো আকৌ মাজে মাজে বেয়া হৈ আছে।
নেটৱৰ্ক বেয়া হৈছে নেকি, এতিয়া পাই আছাে নে নাই, নে আৰু বেয়া হৈছে? এই আজি নেটৱৰ্কৰ কি প্ৰব্লেম আৰু কি কম আৰু, এই কি বুলি কয় শুনি আৰু এইটো শুনা পাইছা ন' হেল্ল'
অ', এতিয়া শুনা পাই আছো।
অ', এই কি বুলি কয় তাতে যে তোমাৰ আ আৰু তাতে তোমাৰ বুট গৈছে পাৱ ভাজি পাই, পিজ্জা পাবা, আহ। পাৱ ভাজি পাবা, পিজ্জা পাবা আৰু তোমাৰ কি আছিল, অ, পাৱ ভাজিত পিজ্জা, চাওমিন, অ, আহ চাওমিন পাবা। বাৰ্গাৰও নাপাই। বাৰ্গাৰটো নাই, বাকীখিনি পায় আৰু, বাৰজাৰো পাইছে কি নিকি? কি বাহিৰতো কোনো চোৱা নাই হা তাত কোনো ভুত কিবা আছে আৰু তাতে। চকলেট মমোনা না চকলেট ৰল কিবা এটা আছে আও। পাহাৰি গলো কিবাত চ- অ', চকলেট ম'ম, ' বা ৰ'ল এই ভিতৰত এটা হ'ব কোনটো বা আছে মই পাহৰি গ'লো। চকলেট ৰ'লে আছিল নেকি, নাজানো গম নাপাওঁ।
এ চকলেটৰ কেনেকুৱা লাগিবচোন।
তাকেতো নাজানো আৰু কিবা এতিয়া, অ, তাৰে কোনো যিটো চিজি ৰ'ল টোনা নাইন্তি লয় মজা লাগি গল সেইটো খাইকিনে সেইটো কোনো মই মাঞ্চো কিন্তু সেইটো কোনো মামৰ বহুত বেছি টেষ্টি পাবা। চিজি ৰ'লটোত, এ এইবিলাকে থাকে চিজটো ইয়াত আৰু কিবা কিবি মিক্স কৰে নাজানো বা কি কি মিক্স কৰেটো মই নাজানো। অ', চিকেন চিকেনটো থাকিবই আৰু চীজ চাগে নাইনটি লয় প্ৰাইচটো। সেইটো কোনো সেইটোৰ চাইজটো অকমান আৰু ডাঙৰ দিব তোমাক। হা, কি বুলি কয়? সেইটো চাইজ চাইজটো ডাঙৰ মানে ইয়াতচে অকনমান ডাঙৰ হ'ব কালি যিটো খাইছোঁ তাতছে অকনমান ডাঙৰ হ'ব আৰু। আ কি বুলি কয় সেইটো কোনো টেষ্টটো মানে মজা টেষ্ট কৰে চিজি ৰ'ল টেষ্টটো মানে মই মাঞ্চো বহুত টেষ্ট আছে।
অ',
তুমি মামা হোটেল যে আছিল যে মামা হোটেলটোৰ তাৰ নিচিনা বা তাতছে ভালেই টেষ্ট পাবা তুমি এইটো।
মামা হোটেল মানে এতিয়া তোমাৰ টেষ্ট অলপ, নাইকিয়া হৈ যাই আছে মানে। সিহঁতে বহুত বনাই ন'? কাষ্টমাৰ বেছি হৈছে কাৰণে এতিয়া আৰু সিহঁতে মানে টেষ্ট নিদিয়া হৈছে। আগৰ নিচিনা, এইটোৱে তোমাৰ আগদিনা ৰুই যোৱা ৰুলো কেতিয়াবা দি দিয়ে মানে।
তাতে কাষ্টমাৰ বেছি নাই কিনে মা মানে বহুত কোৱান্টিটি হিউজ কোৱান্টিটিত বনাই থৈ দিয়ে তাত।
এ বহুত বনাই দে, তোমাৰ ৰাতিপুৱা সিহঁতে ইলেভেন থাৰ্ট দোকান খুলে, ভাবা চাৰে এঘাৰটাৰ পৰা দো দোকান খুলি বনাই ৰাতি বিক্ৰী কৰে তোমাৰ চাৰে এঘাৰটা নে বাৰটাৰ লৈকে কিমান দেৰি ভাবা।
না ননষ্টপ বনাই থাকেচোন ক'ব গ'লে।
মাল শেষ হলে বস্তু আনে, আনি আনিয়ে থাকে, আনিয়ে থাকে, আনিয়ে থাকে। ৰোল তোমাৰ তাতে বনাই নিদিয়ে ত আন্দাফুত বনোৱাই থাকে দেখা নাই তুমি। তুমি খালি খাব গলে হ'ল অ। পুৰা মানে তোমাৰ এশ ডেৰশটা ৰোল বনাই থৈ দিব।
অ বাহ এশ মানে এ এশ ডেৰশটা ৰ'ল বনাই থৈ দিয়ে মানে।
তে ৰল ৰল বুলি কথা ন তোমাৰ চাওমিন বনাই থৈ দিব, ফ্ৰাইড ৰাইচ বনাই থৈ দিব, বিৰিয়ানী বনাই থৈ দিব। চব বনাই থৈ দিয়ে ইয়াতে মানে গম পাই গৈছে চেল যায় দেইলি।
উম আৰু মামা হোটেল প্ৰাইচটো মানে ঠিকেই আছে বেয়া মানে হাই প্ৰাইচ নহয় ক'ব গলে।
আগতে আৰু কম আছিলে এতিয়া অলপ বঢ়াই দিছে আৰু গেছ
অ মই মানে এবাৰ আৰু তোমাৰ ধৰি লোৱা, উম এ তোমাৰ কি আছিল আহ বেছি নহয় দুইমাহ মান তিনিমাহৰ হল ফেব্ৰুৱাৰী মানৰ কথা আৰু। অ এবাৰ খাব গ'লো আৰু অ তেতিয়া মানে তোমাৰ গেছৰ প্ৰাইচ ইনক্ৰিজ হোৱা নাছিল চাগে। যেতিয়া খাব গ'লো অ চিকেন আমি চিলি চিকেন ললো। টু হাড্ৰেডত ল'লো অ ওঠৰ পিছ না কিবা পোন্ধৰ পিছ মান দিছে ৰে। মানে বহুত দিছে মানে। মানে আমি না না ফুড চিলি চিকেন আৰ খাম নেকি আৰ ফ্ৰাইড ৰাইচ লৈছিলো। ৰোল লৈছিলো। অ কি বুলি কয় ফ্ৰাইড ৰাইচ ললে ফ্ৰাইড ৰাইচ এ ফ্ৰাইড ৰাইচ এটা ললে মানে ফুল লৈছে। আৰু ৰোল এটা ললো আৰু চিলি চিকেন ললোঁ।
অ মা কি ইমান চিলি চিকেন দিছে মানে কি ক'ব মানে মই হাৱা আছিলে টু হাড্ৰেডত যে ইমান চিলি চিকেন দিব। হা মই ভাবা নাছিলো আৰু মই কাৰণ কেতিয়াবা ধাবা চাবা খাই থাকো বা- ধাবা চাবত খাই থাকো ন' বা ক'ত ক'ত খাই থাকো, আহ। কি বুলি কয় বা ইমান দিছে মানে, বিশ্বাস কৰা খাব নোৱাৰিলো লাষ্টত যে পেকিং কৰি লৈ আহিছো।
খি কৱা।
ন মানে ইমান আছিল আৰু এ ভুত কি পিজিছিল। অ চিকেন ফ্ৰাই নে কি অ চিলি চিকেন অ চিকেন চিলি চিকেন চিকেন মানে বনাই দিছিল আৰু এইটো।
মই এনেই খাই পোৱা নাই মানে পুৰা খাই পাইছোঁ খালি তাতে।
উম মই মানে ফ্ৰাইড ৰাইচ লগত খাইছিলো আৰু তেতিয়া ফাইড ৰাইচৰ লগত চিকেন চিলি চিকেন খালেহে ভাল লাগে।
হয়।
ফ্ৰাইড ৰাইচটো টেষ্টি লাগে, অ তুমি অ তুমি কি কৰিবা জানা ভে ভেজ ফ্ৰাইড ৰাইচ ল'বা। আৰু চিলি চিকেন ল'বা মজা লাগে খাই।
অ আৰু তোমাৰ সে লগতে খাওঁ আৰু এইটো চাওমিনৰ লগত।
উম নিশ্চয় চাওমিনতবাৰ মই নাখাও চাওমিনো টেষ্ট লাগিব কোনো মোক চামিনতচে মই মানে এইটো ফ্ৰাইড ৰাইচ আৰু চিল চিকন মজা লাগে কম্বোটো।
মানে চবলৈ এতিয়া টেষ্ট বেলেগ বেলেগ দিয়াচোন যদি এ খাই ভাল পায়।
ত গলে খ খায় থাকো মানে এইগিলাক চিলি চিকেন সেইবিলাক বস্তু খায় থাকো মানে।
অ অ অ। খাব লাগে মাজে মাজে তাতে টেজটো পাহৰি যোৱা নাযায়।
অ তোমাৰ পিছে কি বুলি কয় হয় এইটো কি বুলি কয় তোমাৰ এইটো কি তোমাৰ ফাষ্ট- ফুডৰ ভিতৰত কোনটো বেছি টেষ্ট লাগে খাই ভাল লাগে তোমাৰ?
মই ফাষ্ট ফুড খালে তোমাৰ সেই ফ্ৰাইড ৰাইচটোৱে খাওঁ। মোৰ মানে ফ্ৰাইড ৰাইচটোৱে বহুত ভাল লাগে।
ফ্ৰাইডৰাইচটো ভাল লাগে।
অ',
অ', চিকেন ফ্ৰাইডৰাইচটো ভাল লাগে ন?
অ', অ, চিকেন ফ্ৰাইডৰাইচটো ভাল লাগে।
কিবা
তাৰে লগত মই বেলেগ নাখাওঁ মই তোমাৰ চিকেন ফ্ৰাইডৰাইচ লও আৰু, তোমাৰ চিকেন পকৰা লওঁ আৰু এটা তোমাৰ দশ টকীয়া বা বিশ টকীয়া এটা জুঁজ লৈ লওঁ আৰু সেইয়াই। তাত পৰি যায় আৰু।
আচ্ছা আচ্ছা, মানে কল্ডড্ৰিংক লোৱা আৰু।
কল্ডড্ৰিংক নহ'লে তোমাৰ সুধা যদি ফ্ৰাইড ৰাইচ গলত বজি যায় ন'। গোটা বস্তু ন' ফ্ৰাইডৰাইচটো।
উম,
সেইকাৰণে আৰু কল্ডড্ৰিংক এটা লাগে।
আচ্ছা, মানে কল্ডড্ৰিংক এটা লাগে অ, সেইটো হয় বাৰু মানে, মোৰ যদি আকৌ তোমাৰ আহ মোৰ একচুৱেলি আগতে ফেভৰেট আছিল ম'ম'টো হাঁ। চবতছে বেছি ফেভৰেট হ'ল, তাৰপাছত এতিয়া মোৰ মানে ৰ'লটোও ফেভৰেট হৈ গৈছে মানে ৰ'ল আৰু ম'ম' আৰু।
ম'ম' কোনটো ষ্টিম ম'ম' নে ফ্ৰাইড ম'ম' নে
ষ্টিম ম'ম' ষ্টিম ম'ম', কুৰকুৰি ম'ম'টো খাই ভাল লাগে মোৰ। হা ফ্ৰাইড ম'ম' ইমান খাই ভাল নালাগে, ঠিক আছে মক ফ্ৰাইড ম'ম' দুবাৰে খাইছোঁ বাট দুবাৰে মোৰ ভাল নাপালো বাট টেষ্টি আছে বাট মোৰ খাই ভাল নালাগে আৰু হা। টেষ্ট আছে মোৰ লগৰো খাই বহুত ভাল পাইছে। মানে মানে বনাত ঠিকে বনাইছে ভালে বনাইছে। মোৰ ইমান মানে ভাল নালাগিল। মোৰ ষ্টিমটো মানে- খাই থাকো মানে এইটো মোৰ ক'ব গ'লে সপ্তাহত এবাৰ দুবাৰ এবাৰ মান এবাৰ- খোৱা যায় এই সপ্তাহত আৰু হা ষ্টিম ম'ম'টো। আৰু কি বুলি কয় কুৰকুৰি ম'ম'টো খাই ভাল লাগে কিন্তু।
আমাৰ ইয়াতে তোমাৰ লক্ষ্মী মন্দিৰ যে চিনি পোৱা ন লক্ষী মন্দিৰ।
উম,
লক্ষি মন্দিৰ ওচৰত এখন দোকান আছে চিকেন এক্সপ্ৰেছ বুলি, তাতে বহুত টেষ্টি কুৰকুৰি ম'ম' বনাই দে খাবা তুমি একদিন, অ, তাতে ন' তে মইটো তাৰে পৰাই খাওঁ।
এশ ছেভেন্টি নেকি, আচ্ছা তাৰে ওচৰতে চাগে আৰু এখন আছে নেকি, কিবা এশ বিশ টকা নেকি?
অ', আৰু দে মই
ছেভেন্টি নহয় এইট্টি এইট্টি হৈছে নেকি এতিয়া প্ৰাইজটো চাবাচোন এইট্টি হৈছে নেকি?
নাই নাই ছেভেনটি এ।
ছেভেনটি নেকি, আচ্ছা।
বঢ়োৱা নাই।
টেষ্টটো কেনেকুৱা?
তুমি মানে খালে খাওঁ খাওঁ লাগি থাকে।
কুৰকুৰি কেইটা দিয়ে তোমাৰ?
পাঁচটা দিয়া একপ্লেতত, আৰু তাতে বহুত পাবা তুমি উইংছ পাবা বনলেছ, হেৰি বনলেছ প্লাছ ন'ন বনলেছ তাৰপিছত, উইংছটো দুটা তোমাৰ থাকে জুচি থাকিব এটা ড্ৰাই থাকি কিবা এটা। তাৰপিছত চিকেন বনলেছ পাবা তাৰপিছত, চিকেন লেগপিচ পাবা। চিকেন পপকৰ্ণ পাবা।
সেইবিলাকৰ প্ৰাইচ কেনেকুৱা?
এইবোৰ তোমাৰ জুচি টু ছেভেন্টি চাগে উইংছৰ। বাকী চিকেন বন্ লয় ছিক্সটি লয় আৰু লেগ পিচ একপিছত থাৰ্টি নে নে ফিফটিকে লয়।
আহ ভালেই চোন দে। যাব লাগিব ৰ'বা।
অ বহুত টেষ্টি হয়।
উম